হেল্ল' অ কোৱা কি কৰি আছা
মই অলপ বাগৰি আছো তুমি কি কৰি আছা
এ মই অলপ বাহিৰত ওলাই আহিছিলো এ
অ হয় নেকি
উম ব্ৰেকফাষ্ট কৰিলা
অ ব্ৰেকফাষ্টটো ৰাতিপুৱাই কৰিলো ৰাতিপুৱাই উঠি কিনে কাম চাম শেষ কৰি এতিয়া এনে বহি আছো ত বাগৰি আছো
হয় ঠিক ৰাতিপুৱাই উঠিছিলা তোমাৰ মানে বৰষুণ দিছেনে
নাই নাই দিয়া বৰষুণ
হয় নেকি
অ
আমাৰ ইয়াতে মানে কিন কিনিয়া বৰষুণ দি আছে আমাৰ ইয়াত তে মানে কিন কিনিয়া বৰষুণ দি আছিলে
অ অ আচ্ছা
এ এনেকোৱা কিন কিনিয়া বৰষুণত ৰাম ধেনু দেখিবলৈ পোৱা যায় জানানে
উম উম উম হয় ৰাম ধেনুতো দেখা তোমাৰ এই বৰষুণ আৰু ৰ'দ দিলে একেলগতে তেতিয়া তোমাৰ দেখায় পাই ৰামধেনু,
উম আমাৰ সেনেকুৱাই হৈছে বৰষুণো দি আছে ৰদো দি আছে।
অ
তাৰমানে,
অ হয় নেকি। নিচ্ছয়,
আৰু
এনেই আজি কোৱা। আজি এনেই উম ফুৰিবলে কৰ'বাত যাবা নে,
ফুৰিবলেটো মই কতো নাযাওঁ মই নাযাওঁ প্ৰায় ভাগ আৰু কতো নাযাওঁ ফুৰিবলে। ঘৰতে শুই থাকো ইমান এলাহ লাগে যে ঘৰতে শুই থাকো। অ এতিয়া গৰমৰ দিনত কতনো ফুৰিব যাওঁ মানুহে কেনেকুৱা গৰমৰ দিনত ফুৰিব যা যায় মানে চায়ে মোক কেনেকুৱা লাগি যায়।
উম সেইটোতো হয় বাৰু গৰমৰ দিনত মানে, গৰমৰ দিনত ফুৰিবলৈ যাবলৈ বহুত এলাহ লাগে হয় তুমি ঠিক
উম উম হয় নোৱাৰিয়ে যাব।
অ মানুহবোৰ তাকো ফুৰিবলৈ যায়। দেখোন গৰমৰ দিনত মানে আমি বেছিভাগ পিকনিক হওক, কৰবাত ফুৰিবলে হওক। আমি ঠাণ্ডা দিনতে যাওঁ না বেছিভাগ।
সেইকিতা দিনত, ভালো লাগে তোমাৰ।
আৰু ঠাণ্ডা দিনত খোৱাতো ভাল লাগে ন খাদ্যবোৰো।
উম। ভাল লাগে গৰমৰ দিনত খাবও নোৱাৰি।
অ গৰমৰ দিনত,
আৰু মই বি ছি হেভিও খাব নোৱাৰি যেনেকা হেভি মাছ মাংস চব একেলগতে খাবও নোৱাৰি তোমাৰ,
হয় ঠিকেই ক'লা তুমি।
অ সেইকাৰণে আৰু গৰমত ইমান দিনত ইমান ভাল নালাগে। হ'লেও ঠাণ্ডা ঠাণ্ডা জাগাত যাব পাৰি।
হয় ঠাণ্ডা জাগাত যাব পাৰি।
উম
ঠাণ্ডা জাগাত কেতিয়াবা ঘুৰিবলৈ যাব ভাল লাগে।
উম উম হয় ভাল লাগে সেনেকুৱা।
অ তুমি যোৱা নে ঠাণ্ডা জাগাত এনেই কেতিয়াবা গ ঠাণ্ডা ঠাণ্ডা জাগাত ঘূৰিবলৈ যায় ভাল পোৱা নে।
অ ভাল পাওঁ মই। সেই তোমাৰ মই এবাৰ মই মেঘালয় নহয় তোমাৰ অৰুণা চল ফালে গৈছিলো এবাৰ। অৰুণাচল উম উম অৰুণাচলত মানে, এবাৰ গৈছিলো মই তোমাৰ হ'ল, এক দুই বছৰমান হ'ল তেতিয়া গৈছিলো।
হয় নেকি অঁ, ক'ত ঘূৰিলা অৰু অৰুণাচল ক'ত-
কিবা কিবা জাগা আছিল এইটো নামটো মই ইমান নাজানো, সেইফালে গৈছিলো ৱাটাৰ ফল আছিল তোমাৰ।
সেইফালে, আৰু অৰুণাচলত বহুত ভাল হয় তোমাৰ, কিবা কিবি মানে জংগলী ফল- ফুল মানে ফল মূল বেচে যে- বহুত ভাল লাগে সেইবোৰ খাই কিনা, মানে সেই এইটো আমাৰ গুৱাহাটীত নাপায়ে তোমাৰ। সেই অৰুণাচলত পাই যে, সেইটো খাই কিনে বহুত ভাল লাগে।
সেইটোতো হয় বাৰু।
অঁ আৰু তোমাৰ এই জংগলী বস্তুবোৰ বহুত বেছি তাতে। বহুত ভাল লাগে যেন কেঁকৰা, এ শামু সেইবোৰ বেচে।
অঁ অঁ অঁ। আৰু তুমি ছিকিম পানে গৈছানে ফুৰিবলৈ ছিকিম?
নাই নাই চিকিম যোৱা নাই, তুমি গৈছানে?
নাই মই ছিকিমত যোৱা নাই, মই ছিকিম মানে মই বাহিৰত ঘূৰাই নাই মই একবাৰেই গৈছিলো তোমাৰ- অঁঅঁ ভূটান গৈছিলো। বগামাটি, গম পাই কি পিকনিকত গৈছিলো আমি।
হয় নিকি?
ভূটান গৈছিলো বগামাটি, আৰু মে মে- মেঘালয় চাইডে গৈছিলো ফুৰিবৰ কাৰণে।
অঁ।
সেইটোয়ে আৰু বেছি ফুৰা নাই মই বাৰু, আৰু মোক ফুৰিবলে মানে- ট্ৰেভেলিং কৰিবলৈ বহুত মন আছে। ভাবিছো যদি ভৱিষ্যত হয়তো- মই ভাবিছো ভৱিষ্যত যদি হয় তেনেহলে মই আঁহ তোমাৰ বানাৰস যাম। বনাৰস, আয়োধ্যা, বৃন্দাবন এইবোৰ ঘূৰি আহিম, দেল্লী- চেল্লি পুৰা ঘূৰিকে আহিম ঘূৰিকে আহিম। এনেই লাষ্ট টাইমটো কলকাতা গৈছিলো, কলকাতাত- তোমাৰ এই কলকাতাৰ ফেমেচ তোমাৰ এই মিষ্টি খাইছিলো, ইমান ধুনী- নীয়া লাগিছে বাহ, আৰু ইমান দাম কম ইয়াতেতো তোমাৰ- এটা ভাল মিষ্টি খাব গ'লে তোমাৰ পঞ্চাশ টকা, ষাঠি টকা লয়, তাতে বাৰ টকাত খাইছিলো আমি।
অঁ হয় নিকি?
বাৰ টকাত খাইছিলো।
অ' ইমান কমতে?
এই বহুত কম, তাতে মানে প্ৰাইচটো- বহুত কম আৰু তোমাৰ বস্তুবোৰৰ দামটো ভাল, তাতে কমত-
উম' তোমাৰ এই অৰুণাচল ফালেও বহুত কমতে পায় বস্তুবিলাক তোমাৰ। আৰু ফল তোমাৰ অনাৰস সেইবোৰ বেচি ন, সেইবোৰ মানে খাই ভাল লাগে তোমাৰ কিবা- কিবি মিক্স- কৰি দিয়ে যে, তাত মচলা - চচলা মিক্স কৰি দিয়ে ভাল লাগে সেইটো খায়।
অঁ অঁ অঁ অঁহ।
মানে ভাল লাগে সেইফালে গৈছিলো ইমান ঠাণ্ডা জাগা আছিল তোমাৰ আৰু ইমান ভাল লাগিছিল। আৰু তাৰে মানুহৰ ইমান ভাল বিহেভিয়াৰ ন, ইমান ভালকে এইটো কৰে ন। ৰেচপেক ফুলি কথা পত কথা পাতে মানে ইমান ভাল থাকে ন ইমান মানে- এই মানে মৰম লগা আছে মানে পো পোৱালীবোৰতো আৰু সৰু সৰু ন ইমান মৰম ল- কিবা ৰঙা -ৰঙা গাল হেৰি যে কিমান মানে ভাল দেখে!
অৰুণাচলৰ? অ সেইপিনে মানে ঠাণ্ডা ন। ঠাণ্ডাৰ কাৰণে মানুহবোৰ বগা হৈ যায়।
উম উম হয় আৰু মানুহে ইমান ভালকে কথা পাতে ন। তুমি মানে ইয়াৰে মানে সেনেক আমাৰ মানে ইয়াৰে মানে মানুহে ইমান ভালকে কথা নাপাতে, ক পাতে কিন্তু তোমাৰ অৰুণাচলৰ মানে ইমান ভাল বিহেভিয়াৰ ন, ভাল লাগিছিল আৰু আচলতে।
অ ৰেচপেক্ট
সেনেকুৱা মানে সিহঁতে আমাক ৰেচ পেক্ট দিলে আমিও মানে সিহঁতক ৰেচপেক্ট দিওঁ ন সিহঁতে আহিলে।
হয় হ, অঁ ৰেছপেক্টফুলি কথা পাতে অঁ। অ সেইটোতো হয় বাৰু য হ যোনটো জাগাত তোমাক ৰেছপেক্ট দিয়ে সেইটো জেগা মানে অলপ অ অলপ ভাল লাগে আৰু।
উ তাতে মই এ বুদ্ধ টেম্পল আছে তাতে ফুৰিবলৈ গৈছিলো। মানে বুদ্ধ অ অ বুদ্ধই বুদ্ধই যে আছে এটা। সেইটোত গৈছিলো ডাঙৰ কে আছে মূৰ্তি আছে।
হয় নেকি? অ অ অৰুণাচলত মানে অলপ মানে ন এইবোৰত ফুৰিবলৈ, সেইবোৰ মানে জাগাত ভাল লাগে। এইবোৰ ন মানে বুদ্ধ ধৰ্ম লোৱা মানুহবোৰ আছে নহয় বেছি ছিকে, সেইবোৰ ভাল লাগে তোমাৰ আৰু তাৰপিছত তোমাৰ অ যেনেকুৱা অৰুণাচলৰ ঠাণ্ডা এৰিয়া ন। বেছিতো আমাৰ গৰমটো অসমতে পৰে নেকি?
উম গৰম তোমাৰ বাহিৰা জাগাতো পৰে যেনেকুৱা তোমাৰ কেৰেলা সেইবোৰতো পৰে গৰম।
অঁ সেইবোৰতো সেইবোৰতো বেছিকে পৰে নেকি অলপ? আমাৰ মানে ক'ব গ'লে কন হিচাপত অ ইণ্ডিয়াত অলপ বেছিয়ে গৰম নেকি ইণ্ডিয়াত! তাৰপিছত চাউথ আফ্ৰিকা সেইটো চাইডে বেছি গৰম নেকি?
অ অঁ হয়।
ৰাছিয়া চাছিয়াটো পোৰা ঠাণ্ডা জাগা ন।
অ ৰাছিয়া ঠাণ্ডা জাগা তোমাৰ, জাপানো ঠাণ্ডাই জাগা ন?
অঁ জাপানৰ ঠাণ্ডাই হয়।
জাপান, চাইনা সেইবোৰ ঠাণ্ডাই জাগা!
অ সেইবোৰ ঠাণ্ডা জাগা, চাইনাও ইমান ঠাণ্ডা নহয় জাপানৰ নিচিনা।
উম উম হয়।
এনে তোমাক এনে ফিল টো কোন তোমাক এনে কানট্ৰিটো কোন কানট্ৰি এক্সপ্লৰ কৰিবলে মন আছে?
মোৰো নহয় ৰাছিয়া ৰাছিয়াত যাব মন আছে আৰু আফ্ৰিকা চাউথ আফ্ৰিকা।
হয় নেকি? অঁ ডুবাই
নাই নাই ডুবাইত যাব মন নাই। নাই আৰু এটা আছে তোমাৰ মাইচুৰ বুলি কিবা আছ ছে নহয়, সেইটোত যাব মন আছে।
মাৰ্চ ক?
মাইচুৰ মাইচুৰ।
মাইক্ৰ'।
এটা কিবা আছে আৰু ইমান মানে নামটো নাজানো সেইটোত যাব মন আছে। আৰু তুমি আই ফন‌ এটা অ
মোৰ গ্ৰীণলেডত যাবলে মন আছে। গ্ৰীণলেণ্ডত যাব মন আছে অ আইচ আইচলেণ্ডত তোমাৰ আইচ আইচলেণ্ডত তোমাৰ গছ-গছনিৰে ভৰা আছে আৰু গ্ৰীনলেণ্ডত তোমাৰ পুৰা আইচ আছে দুটা
বেলেগ অ' হয়।
কিন্তু অ' নামটো বেলেগ-বেলেগ কিন্তু কানট্ৰিটো মানে সেইটো। আৰু তোমাৰ মই চাইছো লো গুগল মেপত তোমাৰ ইমান সৰু-সৰু দেশ আছে নহয়।
উম উম আৰু মোৰ আৰু ন তোমাৰ এক কেৰেলাৰে লক্ষোদ্বীপত যাব মন আছে বহুত আছে মন সেইটো লক্ষোদ্বীপত
হয় নেকি, তুমি লক্ষোদ্বীপ কেৰেলা গৈছিলা নেকি তুমি?
নাই নাই নাই যোৱা, কেৰেলা নাই যোৱা তোমাৰ এই কেৰেলাৰ তোমাৰ এটা লক্ষোদ্বীপ আছে। মানে সেই চাইছিলোঁ মই কেৰেলাৰ ফালেই আছে তোমাৰ
হায়দৰবাদত গৈছিলো।
অ হয়।
হায়দৰবাদত মানে মই তাতে থাকিছিলো বিশাখাপাটনম। তাতে মানে অ মই কামৰ কাৰণে গৈছিলোঁ হায়দৰবাদ। হায়দৰবাদত মানে মই পাঁচ বছৰ থাকিছিলো, আমাৰ তাতে খৰিহঁত আছিলে তাৰ পৰা আমাৰ পাঁচ বছৰ থাকিছিলো বিৰাট ভাল লাগে, তাৰে মানুহকেইটা বহুত ফ্ৰেণ্ডলি আছে। আৰু বহুত ভাল লাগে।
অ' হয় নেকি, মোৰো এই লক্ষদ্বীপ যাব বৰ মন আছে তোমাৰ সেই আইলেণ্ডত মানুহ বিলাক থাকে কিন্তু তাতে বহুত মানে তোমাৰ এই অ মানুহ বিলাক মানে বহুত তাতে মুছলিম মানুহ আছে কিন্তু বহুত ভাল আছিলে ইমান ধুনীয়া-ধুনীয়া ন, মানে দেখাত বহুত ভাল লাগে।
তুমি অ কৰেলা চাইডে যাব না লক্ষদ্বীপ তোমাৰ সেইটো চাইডে যাব না? চব এ এজ এজ এজ মানুহ বোৰো তোমাৰ গ্ৰেজুৱট পাবা তুমি বহুত মানে
অঁ।
এটা নিউজ ও ওলাইছিল নহয় তোমাৰ এনেকা পাথৰ মাৰে অ মই তো এম এ কৰা বুলি কয় নহয় এনেকুৱা মানে।
অ অ। হয় নেকি সেইফালে এনেকুৱা আছে নেকি আটচা। থাকেই তো বাহিৰা জেগাত বহুত মানে আজিকালি কেৰেলাতো মানে বহুত এডুকেটেতু মানুহ বিলাক আছে বহুত পঢ়া।
হয় হয় অ'। দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দেয় ইয়াৰ বিশৰ পিছত আৰু ভালকে কথা পাতিম। তোমাৰ পৰা কথা পাতিকে আজি দেশ-বিদেশৰ কথা শুনিবলৈ পালো, ভাল লাগিল দিয়া।
আ ভাল লাগিল দিয়া, অ' ঠিক আছে দিয়া ৰাখো।
আহ।